অ', শুনিছা। মই তোমাৰ এই, ভাত কিটা খাই বহি আছো। অ', শুনিছা নে?
হয়, হয়। উম, শুনি আছো কোৱা? অ', হে গৰম কেনেকুৱা পৰিছে তোমালোকৰ ফালে?
গৰম তোমাৰ যথেষ্ট, আজি দিনত গৰম আজি ৰাতিও মানে এতিয়ালৈকে গমৰটো কমা নাই গম পাইছা নাই, সেইটোৱে আচলতে মোৰ প্ৰব্লেমটো মানে। মই তোমাৰ দৌৰিবলে গৈছিলো। তাৰপিছতে আবেলিও আচলতে গৰমটো কমা নাই, গম পাইছা নাই?
হয়।
বাকী, বাকী তোমালোকৰ
তাকে আৰু হেৰি, আমাৰ খেতি বাতি তাকে কৰা হৈছে বাৰু এতিয়া। বাকী হেৰিত
উম।
তোমালোক
আমাৰ নাই, তোমাৰ আৰম্ভ কৰিছেহে।
তাকে হয়, হয়, মই তোমাৰ লগত ফোনত
অ', অ', কোৱাচোন, কোৱা?
এতিয়া যে তোমাৰ, এতিয়া যে তোমাৰ যে আমাৰ, এই স্মাৰ্ট ফোনে তোমাৰ অ' মানুহবোৰকক বেছি স্মাৰ্ট কৰিছে নে, বেছি ডিপেণ্ডেণ্টহে কৰি তুলিছে, মই তোমালোক অকমান ডিছকাছন কৰিম বুলি ফোন মাৰিছিলো গম পাইছা নাই?
হেল্ল'? শুনা পাইছানে? হেল্ল'? শুনা পাইছা? হেল্ল'? শু-শুনা পাইছা নহ? তা-তাকে তুমি ক'ব পাৰিবানে বাৰু